হেল্ল'
হেল্ল'
অ কোৱা
অ কি কৰিছা
এনেই আছো তুমি
ময়ো এনেই আছো ৰবা বাকী চাহ পানী খালে নেকি?
অ খালো তুমি।
মইও খালো ৰবা অলপ আগতে।
অ
উম বাকী সেইফালে বতৰ কেনেকুৱা আজিৰ দিনটো?
বতৰ পুৱা ঠিকে আছিল দুপৰীয়াৰ পৰা বৰষুণ।
অ আমাৰো তেনেকোৱা আজি আমাৰো তেনে কোৱাই বাৰু আজি অলপ গৰমতো কম দিছে এইকেইদিন বহুত গৰম দিছে
অ
সেইকাৰণে বাকী এনে দিনতটো কি কৰি পাৰ কৰিলা, আজি ঘৰতেতো আছা চাগে?
ঘৰতে আছো পিছবেলা অলপ ওলাই গলো। তুমি? হেল্ল'
অ শুনি আছানে?
অ শুনি আছো।
অ ঘৰতে আছে চাগে?
অ ঘৰতে আছোঁ। তুমি?
ময়ো ঘৰতে আছো ৰবা কলেত অ
কলেজ কেতিয়া পা খোলিব তোমালোকৰ।
আমাৰ আগষ্টৰ পৰা খুলিব ৰবা এই জুলাইৰ এক তাৰিখৰ পৰা বন্ধ দিছ- যে তোমালোকৰ।
অ আমাৰ আগষ্টৰ পৰা খুলিব।
অ আচ্ছা কিবা এনে এছাইনমেণ্ট কিবা দিছে নে নাই গ গৰম বন্ধৰ।
নাই নাই মই এইবাৰ ফাৰ্ষ্ট ছেম হে।
অ তুমি ফাৰ্ষ্ট ছেম ন।
তুমি
মই এবাৰ থাৰ্ড ছেম পাইছো ৰবা। কোন কলেজত আছিলা তুমি?
অ।
তুমি কোন কলেজৰ?
অক
হেল্ল'
দিছপুৰ কলেজত। তুমি?
হেল্ল' অ
শুনিছা, মই দিছপুৰ কলেজ।
অ শুনিছো, আহ আচ্ছা। দিছপুৰ কলেজৰ।
অ।
মই বি বৰুৱা।
আত্চ্ছা।
উম তোমাৰ মেজৰ কিহত আছে।
মাৰ্কেটিঙত।
আচ্ছা ঠিকে আছে দিয়া।
অ।
অ এইবাৰ মানে তুমি সেই ক্লাছ হয় ফাৰ্ষ্ট ছেমত হ'লে তুমি এইবাৰ ক্লাছ মানে হোৱাই নাই চাগে।
অ নাই হোৱা হ'বহে।
অ ঠিকে আছে আগষ্টৰ পৰাই খুলিব চাগে।
অ খুলিব আগষ্টৰ পৰা।
উ এনে তুমি ক' ক'ত থাকা।
মই এতিয়া মঙ্গলদৈত আছোঁ গুৱাহাটীত যাম আৰু।
অ তোমাৰ ঘৰ মানে মঙ্গলদৈত।
অও।
মোৰো এজন লগৰ আছিলে তাৰে কলেজৰে।
অঁ অঁ।
উম ঠিকে আছে দিয়া বাক- মোৰ ঘৰ তোমাৰ গুৱাহাটী বৈশিষ্ট।
আচ্ছা অৰজিনেল ঘৰ তাতে।
উম হয় অৰজিনেলি ইয়াত। তে দিছপুৰ কলেজ যাও ইয়াতে ওচৰতে হয় আমাৰ গণেশগুৰিৰ ফালে।
অ,
তুমি পিছে ইয়াতে কি পি জি লৈছা নে, নে কি হয়। কিবা ৰুম লৈছা তেনেকা অঁ। অঁ চ' কোন কোন থাকে ইয়াতে।
আহ দেউতা থাকে মা হত থাকে।
এতিয়া ব তাতে আছা মানে কলেজ খোলাৰ আগতে আহিবা আৰু
অঁ অঁ।
উম ঠিকেই আছে দিয়া।
অঁ।
মঙ্গলদৈৰ তাতে মোৰ বাহঁতৰ ঘৰো আছে বাৰু এইবাৰ, যোৱা বছৰ গৈছিলো এইবাৰ যোৱা নাই আৰু যাব লাগিব।
অঁ।
উম। বাকী এনেই তুমি কি কি কৰি ভাল পোৱা কি কৰা এনেই ফ্ৰী টাইমত। কিবা কৰা নে?
ফ্ৰী টাইমত মই ড্ৰয়িং কৰোঁ। বা এনেকুৱা অঁ তুমি কি কৰা?
মইয়ো মানে আগতে ড্ৰয়িং স্কুলত গৈছিলো কিন্তু ড্ৰয়িং সিমান নকৰো এনেই, তোমাৰ ফ্ৰী টাইমত কিবা কিতাপ পঢ়ো নহলে বা তেনেকে। মই নাচি ভাল পাও তেনেকুৱা কিবা গান চান শুনো আৰু নাচো তেনেকুৱা।
অঁ।
উম দেখাবাচোন কেতিয়াবা ড্ৰয়িং কি কৰা।
অ হ'ব দিয়া।
উম দিছপুৰ কলেজত মোৰ লগৰ আছে বহু কেইজনী আছে চিনিয়ৰ হ'ব থাৰ্ড চেম পাইছে সিহঁতে। এতিয়া,
আচ্ছা আচ্ছা,
তুমি কমাৰ্চৰ ন।
অঁ কমাৰ্চৰ।
অঁ মোৰ লগৰ এজনী আছে কমাৰ্চৰ তোমাৰ চিনিয়ৰ হ'ব চাগে।
অঁ অঁ।
ঠিকে আছে বাৰু,
উম তোমাৰ ঘৰত কোন কোন আছে।
মোৰ ঘৰত তোমাৰ মা পাপা আৰু ময়ে আৰু আমাৰ বৰমা আছে। বৰ্মা আছে দাদাহত আছে তেনেকুৱা তোমালোকৰ,
অঁ মোৰ মা দেতা ভণ্টি মই ককা আইতা এনেকা।
অঁ ঠিকে আছে দিয়া। বাকী মঙ্গগলদৈৰ কোন খিনিত তোমালোকৰ ভেবাৰ ঘাটৰ পৰা কিমান যাব লাগে।
ভেবাঘাত নাপাওঁতে আমাৰ।
অ না নাপাওঁতে পায় মানে।
অঁ আলৌ চৌকা বুলি এটা জাগা আছে।
অঁ।
এই ৰাতে।
আচ্ছা ঠিকে আছে দিয়া।
অঁহ।
এয়াতে এতিয়া মানে বন্ধৰ আগতে আহিবা নে নে এতিয়া আহিবাই আৰু
এই যামেই আৰু বিশ তাৰিখ মানে যাম আৰু
অ এনেইকতো ফুৰিব নোযোৱা আৰু
ফুৰিব যাম চাগে বাৰ তাৰিখৰ পিছত। উম তুমি নোযোৱা?
মইতো যাম বুলি ভাবিছো ৰবা কিন্তু বিশেষ তেনেকে নহয় মামা ত ঘৰত যামে, এইবোৰ এচাইনমেন্ট দিছে কিবা - কিবি সেইবোৰ কৰা হ'ব লাগিব তেতিয়াহে।
অ।
আমাৰ মানে থাৰ্ড ছেমৰ ক্লাছটো তোমাৰ জুনৰ একজাম শেষ হোৱাৰ পিছত কৰিলে এসপ তামান, ত সেইকাৰণে সেইবোৰ এচাইনমেন্ট দিছে আৰু।
আচ্ছা।
উম সেইয়াই আৰু এইবোৰ কৰি থাকিব লগা হৈছে।
অ।
উম, তুমি এনে বশিষ্ঠ মন্দিৰ এইফালে আহি পাইছা নে কেতিয়াবা?
অ সৰুতে গৈছিলো। এ মানে মাজতে মই পাঁচ বছৰ গুৱাহাটীত নাছিলো তো তেতিয়াও যোৱা নাছিলোঁ।
অ, মন্দিৰত আহিছিলা মানে? উম।
বাকী এতিয়া ভাত পানী হ'ল নেকি?
নাই বনাই আছে।
অ, মায়ে বনাই আছে চাগে?
অ মায়ে বনাই আছে।
অ তেনেকুৱাই কিবা।
উম তোমালোকৰ?
আমাৰ সেই বনোৱা নাই ৰবা! আমাৰ মানে দেৰিকে বনাই দেৰিক কে খাওঁ আৰু বাৰটা বাজে শুতে শুতে।
অ।
উম, বাকী সেই কি বুলি কয়? কলেজৰ মানে তুমি এডমিশ্যন যে লৈছিলা, তোমাৰ সেই মানে মেৰিট লিষ্টত নাম আহিছিলে নে নিজে এনে
অ মেৰিট লিষ্টত নাম আহিলচ, আহিছে নাম আহিছে ছেকেণ্ড লিষ্টত আহিছিল।
অ তেনেকে ইয়াতে লগালা আৰু তাৰ পিছত।
অ মানে মই বেলেগত লগোৱা ভাবিছিলো তে দেউতাই ক'লে ৰুমৰ পৰা বহুত দূৰ হব ত' এইখনে ওচৰ আছে আৰু আৰ জ খন ওচৰ আছিল।
অহ।
তাত চিট পাইছিলো ফাৰ্ষ্ট লিষ্টত পালো আৰু স্পটত ন নললো আৰু।
অ ঠিকে আছে, বাকী তোমাৰ ছেবা আছিলে নে চি বি এছ ই আগৰ বৰ্ড?
অ ছেবা আছিল।
অ অসমীয়া মিডিয়াম নে?
অ।
অ ঠিকেই।
তোমাৰ?
মোৰো অসমে
অ।
উম।
তেই তিয় অসমীয়া মিডিয়াম ললে আ একজামত অসুবিধা নহয়?
নহয় তোমাৰটো ডিগ্ৰীত তোমাৰটো নিজৰ ইচ্ছা তুমি যিহত লিখা অসমীয়াত লি পাবা ইংলিছত লিখা।
অ, মানে তুমি ইংলিছ মিডিয়াম লৈ কিনে অসমীয়া লিখিব পাৰা নে নোৱাৰা?
অ পাৰি, এইটো তোমাৰ চইচ তাতে ডিগ্ৰীত তোমাৰ ইংলিছ মিডিয়াম বুলি নাথাকেতো ইংলিছ আৰু অসমীয়া মিডিয়াম।
অ। অ।
হায়াৰ ছেকেণ্ডৰীলৈকে সেইটো থাকে, ইংলিছ ল'বা নে অসমীয়া ইয়াতে তোমাৰ নিজৰ ইচ্ছামতে তুমি যি মিডিয়ামত লিখা একজামত হওক বা এছ ফাইনমেণ্টত হওক তেনেকুৱাকে।
আচ্ছা।
এতিয়া তোমালোকৰ আহি ফাৰ্ষ্ট এইবিলাক কিবা- কিবি এম ডি চি কমাৰ্চৰ এম ডি চি থাকে নে নাথাকে বা সেইটো নাজানো।
মই গম নাপাম নে মানে বিকমৰ কথা মই ইমান গম নাপাওঁ। কলেজ গ'লে গম পাম আৰু যেতিয়া ক'ব তেতিয়া গম পাম আৰু।
অ, এতিয়া বহুত চেঞ্জ হৈছে মানে আমি যোৱাৰ পিছতো তোমাৰ বহুত চেঞ্জ হৈছে এইবিলাক।
অ',
উম, এইকাৰণে। এতিয়া আমি যাওঁতে আৰু কেইদিনমান প্ৰব্লেম হৈছিল বাৰু তাৰ পিছত ভাল হৈ যায় আৰু তুমি। এনেকে জান মানে দিন যোৱাৰ পিছত বুজি পাবা আৰু লাহে-লাহে।
অ',
এনে তোমাৰ কোনবা লগৰ আছে নে আৰু ইয়াতে?
অ, গুৱাহাটীত?
উম।
গুৱাহাটীত লগৰ আছে মানে মই সৰুতে তাতে পঢ়িছিলো গুৱাহাটীত।
অহ',
অ, শংকৰদেৱত পঢ়িছিলোঁ।
আচ্ছা কোনখন শংকৰদেৱত বনগাঁও নে ছিক্স মাইল?
খন জুৰোডত।
অ, জুৰোডত অ, আচ্ছা।
অ, তাতে পঢ়িছিলে তাৰপিছত অলপ কিবা অসুবিধা হোৱাৰ কাৰণে ঘৰত আহিলোঁ আৰু পাঁচ বছৰৰ কাৰণে।
অ',
এই এনেকে
এনে মানে কলেজত চিনাকি লগৰ লোৱা নাই কোনো এক
আছে- আছে আগৰ কৰ স্কুলৰে আছে এনেকে। কেইজনী মান আছে অ।
উম, ঠিকে আছে দিয়া।
হম।
উম, তাকে। ঠিকে আছে প পঢ়িবা আৰু এইবিলাক। মই ইয়াতে গুৱা তোমাৰ মই আমাৰ বৈশিষ্ট্যতে এখন স্কুল আছে যাত তীয় বিদ্যালয়ত পঢ়িছিলোঁ মই তেনলৈকে তাৰ পিছত আহ সেইত পঢ়িলোঁ তোমাৰ এক্সপাৰ্ট একাডেমি বুলি হায়াৰ ছেকেণ্ডাৰী তাতে পঢ়িলোঁ দুবছৰ গণেশগুৰিত আছে। ছে মানে হেঙেৰাবাৰী ৰোডত। তাতে পঢ়িলোঁ এতিয়া তোমাৰ বি বৰুৱাত।
অ',
উম, দূৰ হয় বাৰু আমাৰ পৰা কষ্ট আৰু। হয় বহুত দূৰ হয় ৰাতিপুৱা তোমাৰ দছটাৰ পৰা ক্লাছ থাকিলে দেৰ ঘণ ণ্টা মান আগতে যাব লাগে চাৰে আঠটাত উলাওৱে আৰু ঘৰৰ পৰা।
অ'! অ'!
উম! ঠিকে আছে, দিয়া। এতিয়া, ৰাখিছোঁ নহ'লে, পিছত আৰু এদিন কথা পাতিম।
অ, হ'ব দিয়া।
উম- উম